হেল্ল' কি কৰি আছ?
এ মই এ কিবা এটা লিখি আছিলো।
অঅ তাৰপা ঘৰতে আছ নে?
ঘৰতে আছো তই
মই ঘৰতে আছো এ আগফালেকে বহি আছো মই বোলো তোলে কথা এটা সুধিবলৈ ফোন এটা কৰোচোন ।
অ আজিকালিতো খবৰ খাতিয়ে নাইকিয়া হ'ল কৰবা কাম বনত লাগি আছ নেকি?
কাম বনত লাগিবি এইবোৰ পৰীক্ষা চলিছে পৰীক্ষা দিছো, আকৌ এইবোৰ এচাইনমেন্ট এইবোৰতে লাগি লাগিয়ে মাথাবোৰ বেয়া হৈছেগে আৰু।
অ পৰীক্ষা আদায় হ'ল নে নাই?
পৰীক্ষা আদায় হল, আজি দুদিন হৈছে পৰীক্ষা আদায় হোৱা।
অ সেয়া তেতিয়াহলে আজৰি আৰু ন আৰু কিবা আছে নেকি আকৌ ইণ্টান
অ আছে নহয় এক জুলাই এক তাৰিখৰ পাই ইণ্টাৰনশিপ হ'ব।
অ তহঁতও ইণ্টাৰনশ্বিপ দিছে
আমাও দিছে অ
অ আমাৰও দিছে নহয় একদম মানে।
অ তই কৰি আছ নেকি? অ তাৰ পৰা সেই নহয় তোক কথা এটা সুধিবলৈ আছিলে।
অ ক কি কথা
তাৰপৰা এই তহঁতৰ হেৰি ডিপাৰ্টমেন্টৰ পৰা মানে তহঁতৰ এইবাৰ হে তহঁতৰ বেজটো মানে সেই ফৰ ইয়েৰ কৰিব দিছে নে নে কি?
ফৰটে কৰিবলৈ মান তো চবকে পাৰ্মিছন নিদিয়ে নেকি মই শুনা মতে হেৰি পাৰ্চেণ্ট ছেভেন্টি ফাইভ পাৰ্চেণ্টৰ ওপৰত লাগিব সম্ভৱ।
হয় নেকি কিন্তু এটা কথা কি হ'ল গম পাও নাই, আমাৰ এতিয়া কলেজৰ পৰা এখন নটিচ ওলালে মানে।
কি নটিছ?
ওলালে সেইখন নটিচত মানে তোক বা মো হোৱাটছএপৰ পৰা শ্বেয়াৰ কৰি দিম দেই সেইখন। কি সেই মানে এনেকে ওলাইছে চি জি পি এক লৈ মানে কোনো কেচ নাই মানে এইটো হেৰিয়ত।
চবেই কৰিব পায় নেকি?
অ চবেই কৰিব পাৰিব মানে
অ আমাৰহে তেন্তে সেই ছেভেন পইন ফাইভ বুলি উলিয়াইছে কথাটো।
অ তাৰ পৰা আজি মানে যিমান যি নহওঁক চেভেন পেইন্টফাইফটো মোৰ আজি লৈকে চেভেন পেইন্টলৈকে যোৱা নাই চোন এছ জি পিয়ে হৈছে
অ মোৰোতো
তাকে দিয়া আমিতো সেইটো হিচাপততো কৰিব নোৱাৰিম হয় নহয় বাৰু তাপ অ তাৰপিছত সেইটো কাৰণে মানে আমাৰ আজি মানে কালি ইউনিয়ন বডি এনেকে হেৰিয়ে দাদা এজনে দি থৈছিলে চিনিয়ৰ হেৰি দিছে যে হেৰি কৰিবলে কৈছে এইটো মানে এ যোনে যোনে এইবাৰ খিনিৰ কাৰণেই দিছে মানে। যোনে যোনে মানে এতিয়া হেৰি কৰিছে পাছ আউট মানে পাছ আউট কৰি মেলি গৈছে। সেহেতবোৰে বোৰে যদি মানে ভাব বে যে মানে চাৰি বছৰতো তেহেতি সম্পূৰ্ণ কৰিম বুলি তেতিয়াহতেহেতি কৰিব পাৰিব তেহেতৰ মানে হেৰিঅ টেনচন নাই চি জি পি টেনচন নাই মানে।
অ যিকোনোতে দিব ন
দিব হেনো অ
অ তেতিয়াতো ভালেই আমাক আকৌ চি জি পিয়ে কথা দি দিলে যে
মই তোক সুধোচোন তহঁতনো কিনো কৈছে
আমাৰ চি জি পি এ লাগিব বুলি কৈছে আকৌ চি জি পি এ নহলে নিদিয়া বুলি কৈছে ছে অ জানো বা সিদ্ধান্তবোৰ প্ৰফেচৰ বোৰে লয় নে নে এডমিনিষ্ট্ৰেশচন বৰ্ডে লয়
আমাৰ আকৌ গোটেই কলেজৰ কাৰণে ওলাই গ'ল যে
তহঁতৰ তেতিয়া ভাল হল তই চাৰি বছৰ কৰিবি নে
তাকে আমাৰ মানে শুনিবি দে আমাৰ পাপাহে পাপায় কৈছে মানে কৈছে তুমি যদি কৰিব বিচাৰা তেতিয়াহলে চাৰি বছৰৰতো তুমি কৰি দিয়া। তেতিয়া নেক্স মই তেতিয়া এম এটো এবছৰ কৰিলেও হ'ব বুলি শুনিছো মানে
আমে এতিয়া এবছৰ কৰিলেও হয় অ।
অ তেতিয়া এম এ যদি এবছৰ কৰিব লগা হয় তেতিয়া মই কৰি দিম ভাবিছো আকৌ দেখোন তাতে কিছুমানে কৈছেহে কৈছে বোলে আকৌনো এম এটো বেলেগত এবছৰ কৰাতকে দুবছৰ কৰাই মানে ভাল বুলি কৈছে কিছুমানে।
অ অ আমাক আকৌ হেয়া এ মই যেনেকে জানিছো যে চাৰি নম্বৰ বছৰৰতো মানে তোৰ এখন ৰিচাৰ্চ পেপাৰ আহে। দেই তই যদিহে ভাবিছ যে। তই আগলে এনেকে শিক্ষকতা বা প্ৰফেচৰ লাইনত যাৱ শিক্ষকতা নহয় ঠিক প্ৰফেচৰ লাইনত যাম বুলি ভাবিছ আৰু পি এইচ ডি কৰিম বুলি
উম।
তেনেহলে মানে তোৰ চাৰি বছৰৰতো পঢ়ি পেলাই লাভ আছে মানে বা চাৰি বছৰতৰতো পঢ়িব লাগে ধৰি লওঁক সহজ হয়। কিন্তু যদিহে ভবা নাই যে প্ৰফেচৰ লাইনত যাম, উ কলেজত পঢ়ুৱাম তেনে তেনেহ'লে মানে চাৰি বছৰৰতো কৰা ইমান প্ৰয়োজন নাই বুলি মই শুনিছো ।কিন্তু তো অভিজ্ঞ অভিজ্ঞতাৰ ফালৰ পৰা মানে, কোনো অভিজ্ঞতা থকা মানুহে মোৰ লগত পতা নাই কথাটো।
অ সেইটোৱেইটো। এতিয়া, মেইন প্ৰব্লেম আমাৰ সেইটোহে কোনো এতিয়া জনা মানুহ মানে নায়েই এইটোৰ ওপৰত।
অটো'।
এতিয়া সুধিবলে পাতিবলৈ অ' তাৰ পৰা সেইদিনা আমি মানে একজাম দিবলে ৰখি আছিলো তেতিয়া আমাৰ লগৰ এজনীয়ে কি বুলি কলে মোৰানে সেইটো শুনো মোৰ মথাটো বেয়া হৈ গ'লে, শুনিবি কি ক'লে? হেৰি যিখন যে ৰিচাৰ্চ পেপাৰ এখন থাকে। তাৰপা খনৰ কাৰণে ৰিচাচ-পেপাৰ খনৰ কাৰণে হেনো আমাৰ পইন্ট লাগিব।
পইন্ট লাগিব।
মানে আমাৰ পইন্ট টো হেনো অকন ভাল লাগিব, মানে চি জি পি এ পইন্ট টো হেনো ভাল লাগিব
অ' ত, ৰিচাৰ্চ পেপাৰ কথা তাত আহি গ'ল মানে।
অ'অ, আমাৰ হিনি তাঁত আহি গল বুলি কৈছে। অ,
অ' হ'বও পাৰে কথাটো গম পাইছ নাই? নহলে চবকে জানো দিব চাৰি বছৰ কৰিবলৈ।
সেইটো কাৰণে চিন্তা লাগি গৈছে নহয়। যিমানে যি নহওক তোক এতিয়া আকৌ কিমান পঢ়ি থাকিবি ভাবচোন পঢ়িয়ে থাকিম, নে বাৰু গোটেই হেৰিটো।
হয়। তই এনেই কি ভাবি থৈছ মানে কেনেকে কি আগবাঢ়ি যাম বুলি ভাবিছ
মই হেৰি মোৰ মই মানে কি হল শুনিবি দে মই ভাব ভাবি আছো হে এ যদি তিনিবছৰ কৰোঁ মই তেতিয়া মানে তোৰ বি এডৰ কাৰণেও তোৰ একজাম দি যাম। এ পাবলৈ বৰ টান নহয় এইবোৰ গম পাও নে?
পাবলৈ টান চিট পাবলৈ ।আজিকালি এই যোনবোৰে মাষ্টৰনীক চাকৰি কৰি আছে, মাষ্টৰ শিক্ষকতা কৰি আছে, সিহেঁতবোৰৰ কাৰণে মানে ৰিজাৰ্ভ পাই গৈছে মই শুনা মতে। সিহঁতলৈ চিট আগতে তিয়াকে হেৰি থাকে মানে
অহ'।
উম'কিন্তু, তেনেকুৱাত তেনেকুৱা স্থলত মানে আমি পাবলে টান মানে। সে সেহতক আগতীয়াকে দি লৈ পেলাইহে আমাক দিয়ে আৰু তাতে চৰকাৰী ইনষ্টিটিউটবোৰত একেবাৰে চিট কম থাকে।
আহ' আহ'।
সেইবোৰে আও।
এ মোৰ মানে এতিয়া মানে এটা চিন্তা লাগিছে ত যিয়ে নহ বি এড তো যদি মই প্ৰাইভেট কে কৰিব যাও পইচাটো বহুত লাগিব।
বহুত লাগিব, অ'।
এতিয়া আমাৰতো ইমান এটা হেৰি নাই ন, যে আমি ইমান পইচা দিটো কৰিব পাৰিম কাৰণ আগলৈ-পিছলে মই, মই যদি পঢ়ি থাকো বাকী কেইটা কি হব?
অ', তাকো আৰু আজি কি এতিয়া পঢ়িলে যে পাবি তেনেকুৱাও নহয়, নহয়
উ সেইটোৱেইটো মেইন কথা। তাকে, যদি পাওঁ অ সেইটোয়েদি লাইনতটো মোৰ মানে কি হ'ল, সেইটো সময়ত মই লাইনটো কি পঢ়িব লাগে, সেইটো মই বুজি নাপালো বুলি কব পাৰি মানে ।
অ তাকে, আমাক কোৱা মানুহ নাই কোনো ।
নকয়, তাৰপিছত কি হয় গম পাৱ নাই, যেতিয়া বস্তুটো মানে যাব তো হৈ মেলি যাব নহ পৰীক্ষা চৰীক্ষা দি মেলি এজৰি হৈ যাব, তেতিয়া মানুহ কোৱা মানুহ ধেই ওলাব কিন্তু ।
অ যে সেইটোত এনেকুৱা ন, কৰিলি কিয় বুলি ।
অ সেই তেতিয়া ওলাব। তেতিয়া মোক কৈ দিবলৈ মন যায় আপোনালোক কত আছিলে বুলি তেতিয়া ।
অ হয় কথাটো, মোৰ মোৰ ক্ষেত্ৰতো তেনেকুৱা হ'ল । এতিয়া মোৰ লাইনত, মোৰ লগতে এতিয়া লাইনত পঢ়া কেইটাই মানে কিবা এটা কিবা এটা কৰিয়ে আছে, সোমালেই মানে । মোৰ এতিয়া পঢ় পঢ়িয়ে, শেষ নোহোৱা হ'ল।
সেইটোয়ে । মই চা মই তেতিয়াই যদি এডমিচনৰ সময়ত যদি মোক ভুলটো কৈ নিদিলে হেঁতেন নহয়, মই মানে তেতিয়াই আমাৰ ঘৰৰ ওচ ওচৰত হেৰি কৰিছিলোঁ মানে ফৰ্ম ফিলাপ কৰি নহয় ।
অ ।
মোক এ এনেলৰ কাৰণে মই হেৰি কৰিছিলো, এম এ পাইছিলো । কিন্তু, সেইটো সময়ত মোক ইটিগ্ৰেটেৰ এম এ যে একজাম দিব লাগে, মোক কোননেও নক'লে । তাৰপা তো ধৰি লওক, তো মেৰিট লিষ্ট ওলালে, মেৰিট লিষ্টত ফাৰ্ষ্ট খনত আও ছেভেন চেভেত্নি নাইনৰ, নাইনলৈকে আহিলে নেকি পাৰ্চেন্টেজ, তাৰপিছত চেভেণ্টি এইট পইন্ট কিমানপা মানে ফাৰ্ষ্টখনত আহিছে, মোৰ পাৰ্চেন্টেজ সিমানটোৱে মানে, প্ৰথম যোনজনি ছোৱালী আহিছে পাৰ্চেন্টেজ ।
অ মানে তইয়ও ইণ্টিগ্ৰেটেড এম এ টো আৰামত পাই গলিহেঁতেন?
অ । কিন্তু মই নাম নাহিলে মোৰ ভাগৰ নাম তেতিয়া মেৰিটত ।
অ অ । কেলে নাহিলে? এই বেলেগৰ ভুলৰ কাৰণে নে?
অ বেলেগক ভুল মানে সেইটো বা মোৰো ভুল দেই, কিন্তু সেইটো সময়ত তোক কোৱা মানুহ নোলালে । যেতিয়া মোৰ যাহাই মেৰিটৰ নাম নাহিলে, মই তেতিয়া ত এইবোৰ কলেজলৈ ফোন কৰিছো কিবা কৰিছো, তেতিয়া মোক গালি পাৰিছে, ন তুমি গম নোপোৱা নেকি একজাম যে দিব লাগে কিবা কৰিব লাগে ।
অ অ । এতিয়া তোৰ লগৰ কোনোবাই ইণ্ডিকেটড এম এটো পঢ়ি আছে নে?
অ পঢ়ি আছে । তেহেঁতৰ এতিয়াতো ধৰি ল পাঁচ স চাৰি বছৰ যদি তে বি এটো পঢ়ি দিবলৈ হয় ন, এবছৰ এম এ কৰি মানে পঢ়ি দিলে তেহেতৰ এম এ কমপ্লিট।
অ সেই সুবিধা এটা আছিলে যেতিয়া সেইটোকে কৰা ভাল আছিলে আৰু তাতে তোৰ যিহেতু পাৰ্চেন্টেজটো আছিলে ।
সেইটোৱে, কিন্তু হেৰিয়ে যে নিদিলে, বিধিয়ে দিলেও বিধাটাই নিদিয়ে নহয় ।
হয় হয় ।
সেয়াহে কথা হ'ল এতিয়া । বাকী তই হয় শুনা তই কিবা এক, । এক্সাম চেকযাম দিছ নেকি?
এক্সাম মই এইবাৰ, চাচিটো দিলো ।
অহ।
দৌৰিম বুলিও ভাবিছো ৰাতিপুৱা ৰাতিপুৱা ।
উ আমি দিব বা কি এক্জাম আছেনো তেনেকে মানে
আকৌ আসাম পুলিচ ওলাব নহয়, আসাম পুলিচ দিব পাৰিবি।
এইবোৰ দৌৰিব চৌৰিবও লাগিব নহয়
আছাম পুলিচত যথেষ্ট কষ্ট কৰিব লাগিব, দৌৰিব লাগিব ভালকে। অ তে। তেতিয়াহে মানে এতিয়া দুই তিন বছৰ পৰা দৌৰি থকা ল'ৰা-ছোৱালী কিমান কষ্ট কৰিকৈ পায়। অ তাত ত' আমি ওপৰতে গৈ নাপাওঁ পাওঁগে আও গতিকে
সেইটোৱেই ন বাকী এয়া, বাকী এইবোৰ হেৰি একজাম দিবি নেকি? কি ফৰ্থ গ্ৰেড, থাৰ্ড গ্ৰেডৰ এক্জামবোৰ
অৱ এডয়াৰি ফৰ্থ গ্ৰেড থাৰ্ড গ্ৰেড মই দিম বুলি ভাবি আছো।
মইও এইবা দিম নেকি? উম হে তাকে দিম বুলি ভাবিছিল অ শুনা আকৌ তহঁতৰো মেট্ৰিক পাৰ্চেন্টেজটো ভাল নাছিলে জানোঁ?
অ বৰ এটা বেয়া নাছিলে বাওঁ।
কিমান আছিলে বাওঁ
মোৰ এইতটি ওৱান পইন্ট আছিলে।
তই সেই তই হেৰিয়াও পোৱাইছিলি ডাকঘৰৰ কাৰণে যিটো যে হেৰি আহে
এই ডাকঘৰ কাৰণে সেই বছৰ পোৱাহেঁতেন পালোহেতেন সেইবাৰ যে একদম কাটপ বহুত কম গৈছিলে । তাৰপিছত মই কম্পিউটাৰ দোকানলে গৈ পেলাই মোৰ লাজ লাগিলে আকৌ ক'বলৈ চাকৰি কথা ।
নহয় এতিয়া মানে কিয় শুনিৱি মোৰ লগৰ এজনী মানে তাই এতিয়া হেৰি এই কোন তেইদিনাখন আহিছিলে জানোবা এই জুনৰ এইকেইদিনতে আহিছিলে নামটো তাইৰ ভাগৰ আগতে মানে আমাৰ লগৰে ন তাইও মেট্ৰিক তেতিয়াই দিছে তাৰপিছত মানে সেই এইবাৰো খুৱাইছিলে মানে তাই
অ
উম তাপা তাই মানে তাৰ আগবাৰো আহিছিলে জেগাটো মানে বহুত দূৰত পৰিলে তাই সেইটো কাৰণে নগলে।
অ অ এইবাৰো আহিছা নেকি
এইবাৰ তাই আহিছে এইবাৰ মানে তোৰ হেৰিয় চাইডে ধেমাজি চাইডে আহিছে
তাৰ কিমান আছিলে পাৰ্চেণ্টিজ
তাইৰ তাই কিমান আছিল নাইনটি ওৱান আছিলে নেকি নে নাইনটি টু আছিলে
অ সৰু কাৰণে আহি আছে আকৌ নাইনটি ঘৰত থাকিলে আহে গম পাইছ
কিন্তু এটা কথা আকৌ তাইও মোক, গম পাইছো মোক তাইও মানে লে কৈছা তই যদি প মানে আমাৰো পাৰ্চেন্টেজটো মোৰতো জানোৱেই নহয় মোক কিমান কমিছিলে
হম
তাৰ পিছত তাই মানে কৈছে কৈছে তহঁতি যদি কেতিয়াবা ভাগ্যবলত মানে কম পাৰ্চন্টিজেও কেতিয়াবা কোনোবা এজেগাত পাই যায়। উম মোক কৈছে এপ্লাইতটো কৰি চাবিচোন তই মই বাও মোৰ বা পোৱাতো বা একেবাৰে চাইন্স নাই তইতো এপ্লাই কৰি চাব পাৰঅ'।
মই চাব পাৰোঁ। কিন্তু মানে মোৰ নিজৰে পাম যেন নালাগে মানে সু কাৰণেহে মন কোৱাহ
এশ টকা এটা যায় হেনো অনলাইনতো কৰি থবি কৰি থবিচোন কৰি থলে আপত্তি নাই নহয় এতিয়া এই হেৰিয়ত ওলাব এতিয়া নহয় হেৰি এই ইয়াত নেক্সটৰ ফেব্ৰুৱাৰীত ওলাব
অ তেতিয়াহ'লে মই এইবাৰ কৰিব লাগিব।
এইবাৰ কৰি চাবিছো ন মই তোক কম কম বুলি মানে সেইটো কথা ভাবি আছিলো।
অ এইবাৰ মই কৰিব লাগিব মোক এ এতিয়া তই কৈছ এনে মই এনেই কথাটো